হেল্ল'
হেল্ল'
অ' শুনিছে নে?
হয় শুনিছোঁ হয়।
অ' কি কৰি আছিলা?
মই এনেই কাম বন কৰি আছিলোঁ।
অ' বাকী ভালনে?
ভাল ভাল, আপোনাৰ?
অঊ মোৰ ভাল ভাল ভাল, তাকে মই বোলো খবৰ খাতি লোৱা নাই বহুত দিন। ফোন এটা কৰোচোন আজি মোৰ ম ভালে আছো, বাকী পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা চলি আছে, আপোনাৰ?
অ' মোৰ চলিছে বাৰু, তোমাৰ এই কলেজলৈ গৈ আছো পৰীক্ষা আছিলে, পৰীক্ষা শেষ হল। এতিয়া
অ'।
এনেকুৱা, বাকী খেতি পথাৰ লাগিছা নে কি?
লাগিছ লাগিছ। তোমাৰ পৰীক্ষা কেনেকুৱা আছে?
পৰীক্ষা ভালে হৈছে বাৰু। প্ৰথম ইউনিত টেষ্ট হে এইটো গৈছে বাৰু বাকী খিনি ঠিকে আছে।
অ'।
মোৰ মানে তোমাৰ এতিয়া এই, অ' ঠিকে আছে ঠিকে আছে ভালে গৈছে বাৰু। মোৰ মানে কি হল তোমাৰ এই চামাৰ কেম্প এটা আছিলে মানে চামাৰ কেম্পত মানে অকমান আলোচনা বিয় আলোচনামূক বিষয় এটা আছিলে মানে অকণমান কিতাপ পঢ়াৰ অভ্যাস। হৰ বিষয় মানে তাকে ভাবিলো তোমাৰ লগতে অকনমান আলোচনা কৰোচোন। তুমি আহ তুমি আগ্ৰহী নে বাৰু?
আগ্ৰহী আগ্ৰহী কোৱা।
অ' এতিয়া চোৱা প্ৰথম কথা আহ কিতাপ পঢ়াৰ ইমান স খিনি আমি বেনিফিট খিনি আমি জানোৱেই, দৈনন্দিন জীৱনত। মই মই আৰু মই যিমান খিনি জানো তুমিও আচলতে এ যথেষ্ট সংখ্যক কিতাপ অধ্যয়ন কৰিছা। হয় নে নহয়? আৰু সেইখিনিৰ পৰা আচলতে আমি গম পাওঁ যে কিতাপৰ পৰা কিমানখিনি মনৰ দিগন্ত বা জ্ঞানৰ প্ৰতিভ হয় এতিয়া আহ প্ৰথমতে এতিয়া তুমি চোৱা শুন আজিকালি প্ৰজন্মৰ ক্ষেত্ৰত তুমি এটা কথা লক্ষ্য কৰিছা নে মই নাজানো। আজিকালি কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ, মানে বাহিৰা কিতাপ পঢ়াৰ অভ্যাসটো খুব কমি আহিছে।
হয় কমি গৈছে অ'।
কেৱল অকল পাঠ্যপুথিৰ কিতাপত মাজতে আৱদ্ধ হৈ থাকে অন্যনয় তোমাৰ এতিয়া কি হয় মই এতিয়া তোমাৰ কেইটামান সৰু ল'ৰা ছোৱালীক অকনমান চাই দিওঁ পঢ়া শুনাৰ ক্ষেত্ৰত সিহঁতক সিহঁতক মই এদিন বুঢীয়ে সাধু কথা সুধোতে সিহঁতি বুঢীয়ে সাধু কি ভালকে ক'ব নোৱাৰিলে গম পাইছ নাই
হয় হয়
এতিয়া মই প্ৰথমতে তোমাক এইটোৱে সুধিব বিচাৰিম যে তুমি তোমাৰ দৃষ্টিভংগীয়ে কি ভাবা যে বৰ্তমান সমাজত যে আমাৰ আজি গাঁৱতোতো মানে তোমাৰ চহৰতো বাদ দো চহৰত বা অসম অসমীয়া অসমীয়া ভাষাটো মৈশাল্য পৰিৱৰ্তন হৈছে মৃতপায় অৱস্থালৈ হৈছে কিন্তু আমাৰ বৰ্তমান গাঁৱলীয়া অৱ পৰিৱেশতো আজিকালি স বুঢ়িয়াই সাধুৰ নিচিনা পৰিৱেশতো নাই হৈ গল সাধু পৰিৱেশটোো নোহোৱা হল তুমি কি হবা ইয়াৰ এনেকুৱা কি কাৰণ থাকিব পাৰে মানে আজালি প্ৰজন্মৰ ক্ষ্ৰত কি এনেুৱা বিষয়ত আসক্তি হৈছে যাৰ ফলস্বৰূপে তেওঁলোকে এই বাহিৰা কিতাপসমূহ পঢ়াৰ কাৰণে সময় নাই নাপায় বা আঁতৰ হৈ আছে তোমাৰ দৃষ্টিভংগীয়ে
তেওঁলোক মই ভবাামতে বেছি মোবাইলৰ প্ৰতি আকৃষ্ট হৈ গৈছে তেওঁলোকে এতিয়া উম কিতাপৰ লগতে খেলা ধূলাৰ পৰাও মানে বহুত দূৰত থাকে তেওঁলোক মোবাইলৰ ছচিয়েল মিডিয়াত তেওঁলোক বেছি ব্যস্ত দেখা যায়
হয় হয় হয় হয় হয় এতিয়া তুমি আৰু এটা কথা ক'লা লগতে পঢ়াৰ কথাতে তুমি খেলা ধূলাৰ কথা কৈা আগতে আমাৰ গাঁৱত গাঁৱত কি হয় গোটেই উম গোটেই ল'ৰা ছোৱালী বিলাক একেলগে ওলাই আহি খেলা ধূলা কৰে হয় নে নহয় সকলে একেলগে খেলা ধূলা কৰা সকলে মিলি জুলি থাকে কিন্তু বৰ্তমান সময়ত সেই পঢ়া শুনাৰ লগতে তুমি যোনটো এইটো পঢ়া শুনা আচলতে তোমাৰ অভিভাৱকৰো কিছুমান দখ আছে মানে কি হয় অভিভাৱকে আজিকালি পঢ়া শুনাৰ বাদে বেলেগ কাম কৰিলে মানে কি বুলি ভাবে অকল সময় অপচয় কৰা বুলি ভাবে
হ হ
তুমি কিমান পলপ ঢুকা এতিয়া সৰু ল'ৰা ছোৱালী বিলাকে আজিকালি দিনতটো তোমাৰ খুব বেছি সময় স্কুলতে যায় বা বিদ্য়ালয়তে যায়
হয়
তাৰপিছতে আহ আহি খুব ভাল যিহেতু বিদ্যয়ালয়ত ছয় সাত ঘন্টা কতোৱাৰ পিছত ভৰিটো অৱৰ হৈ পৰে গতিকে দিনটো ওলাই যাবলৈ সময় নাপাওঁ ওলাই যাবলৈ পিছত আচলতে মাক বাপেকেও যথেষ্ট খিনি চাপ প্ৰয়োগ কৰা আচলতে পঢ়া শুনাৰ ক্ষেত্ৰত ৰাতি পৰিব গতিকে সেইটো সময়ত অকমান ভাগৰ লগত মানে সেইটো সময়ত আাৰ ৰেষ্টটো লোৱাৰ প্ৰয়োজন
হয় হয়
কি হয় বন্ধৰ দিনটোৰ বাদে তেওঁলোকে অন্যানয় সময়ে নাপায়
হয় নাপায় হয়
বাৰটা মাহত তেওঁলোকে আজিকালিতো তেৰটা পৰীক্ষা দিবলগীয়া হোৱা নিচিনা অৱস্থা তেনে ক্ষেত্ৰত বাহি বাহিৰা কিতাপ বাহিৰা কিতাপ সমূহৰ পঢ়িবলৈ প্ৰথম কথা সয় নেকিয় হাল হয় হয় এতিয়া এতিয়া প্ৰথম কথা হয় হয়
তেওঁলোকে পাঠ্্যক্ৰমৰ নিজৰ পাঠ্্যক্ৰমৰ লগত জড়িত থাকোতে বাহিৰা কিতাপত মানে চাবলৈ সময় নাপায় যেন মোৰ মতে
হয় হয় হয় সেইটো সেইটো আচলতে কথাটো এতিয়া তুমি কি ভাবা সেই উম, বাহি-আমাৰ কিমান খিনি প্ৰয়োজন আছে, তুমি আমাক কিমান খিনি প্ৰয়োজন আছে বুলি ভাবা, যে আমাৰ পাঠ্যক্ৰমৰ লগতে বাহিৰা কিতাপসমূহ পঢ়িলে আমি কি-কি দিশত আ, অত্যাধিক আগবাঢ়ি যাব পাৰিম, বা কি-কি দিশত আমি অগ্ৰসৰ হব পাৰিম তুমি কি ভাবা?।
এ, হয়, কিতাপ পঢ়াটো অ', কিতাপ পঢ়া মানে, পাঠ্যক্ৰমৰ কিতাপ কথাটে মানে, পৰিসৰতে সীমাবদ্ধ হৈ থাকিব নালাগে, ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকে বাহিৰা কিতাপ পঢ়িলে সামাজিক জ্ঞান, এনেকে বহুত সিখিনি মানে সাধাৰণ জ্ঞান জানিব পাৰে।
জানিব পাৰে। সেই সাধাৰণ জ্ঞানক ক্ষেত্ৰত কথা কৈছো, সাধাৰণ জ্ঞানত আজিকালি কিন্তু যথেষ্ট কম দেখা পোৱা যায়, সেই জ্ঞানৰ পৰিসৰটো খুব কম দেখা সাধাৰণত জ্ঞানৰ ক্ষেত্ৰত হয়নে, গতিকে সেই খিনি আচলতে আ, আকৌ আজিকালি ল'ৰা ছোৱালী বিলাকৰ সেই মানে তোমাৰ বহিব-বহিবলৈ খেতিপ, বহিব কেতিয়া, যেতিয়া ধৈৰ্য্য গুণটো থাকিব। সেই ধৈৰ্য্য গুণটো তুমি আজি দেখিছা, এই চৰ্ট ভিডিঅ' এটা যিহেতু চৰ্ট ভিডিঅ' বা আমি আ, ৰিলৰ কথাটো আমি দেখা পোৱা যায় আজিকালি। সামাজিক মাধ্যমসমূহ সেই ৰিলৰ কথা বা আ, শ্বৰ্ট ভিডিঅ' সমূহৰ কথা, কি ক'বা, কেনেধৰণে প্ৰভাহিত ত কৈছে বা, এই পঢ়া শুনাৰ ক্ষেত্ৰত কিবা ধৰণে প্ৰভাৱ পেলাইছে নেকি?
হয় তাম, মো-পঢ়াৰ ক্ষেত্ৰত মোৰ মতে মোবাইলে বহুত প্ৰভাৱ পেলাইছে। মোবাইলৰ ছচিয়েল মিডিয়া আজিকালি ফেচবুক ইনষ্টাগ্ৰামে বেছি উম, মানে পঢ়াত বেছি প্ৰভাৱ পেলাইছে যেন মই অনুভৱ কৰোঁ।
হয়-হয়, সেই চৰ্ট ৰিলচ বিলাকৰ কথা কি ক'বা, যে আজিকালিতো অ', খুব মানে চৰ্ট ৰিলচ বিলাক কে তেওঁলোকৰ ধৈৰ্য্য শক্তি বা ধৈৰ্য ক্ষমতাত কোনোবা খিনি প্ৰভাৱ পেলাইছে নেকি?।
হয়, মানে চৰ্ট নি-ৰিলচ বিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলএনেকুৱাকে মোহিত কৰিব পেলাই এছে যেন, এটা চালে মানে মনে গৈ থাকে বাকী সকল বাকী ৰিল। চামু চাবলে। তেনেকে মানে পঢ়াৰ পৰা অলপ দূৰ বিৰত ৰাখিছে।
হয়-হয়। আহ, মানে আসক্ত হৈ পৰে। ক্ৰমাৎ আসক্ত হৈ, আহ-আহ-আসক্ত হৈ গৈ থাকে হয় নে নহয়, এ গতিকে এই পঢ়াৰ অভ্যাসটোৰ পৰা গৈ আমি ইমানখিনি, আচলতে সামগ্ৰিক গোটেই কথাখিনি পাইছোগে। হয় নয় নহয়, এতিয়া এতিয়া কি হৈছে আজি এই প্ৰজন্মটোত বিশেষকে আমি কি বুলি কয় ন যোন বোৰে কাটে ইহঁতক। এই প্ৰজ-প্ৰজন্মট ত মাজত আজিকালি আ, সাহিত্যিক লেখক খুব কম, খুব কম দেখা পোৱা যায় আজিকালি। মানে সৃষ্টিশীল, সৃষ্ট সৃষ্টিশীল যোনটো ব-কলা, বা সৃষ্টিশীলতাৰ যোনটো গুণ, সেই গুণটো কম দেখা পোৱা যায়।
হয় হয় কম দেখা যায়।
অন্তৰ্নিহিত কাৰণ এই কিতাপসমূহো, হয় নে নহয়?।
হয় হয়।
তিয়া, এইখিনি তোমাক মই আ, এটা প্ৰশ্ন কৰিব বিচাৰিম, বা তোমাৰ ধাৰণ জ্ঞান ধাৰণা কি, যে যিসকল অভিভাৱক সকৰ এই যোনটো মনোভাৱ থাকে, যে ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ মন আ, পঢ়া শুনাত, মানে পঢ়া শুনাৰ উপৰি এ, অনান্য অ', দিশসমূহত তেওঁলোকৰ মন থাকে কৰিবলে মন থাকে। সেই ক্ষেত্ৰত বস্ত অভিভাৱকসকলে বাধা প্ৰয়োগ কৰে, তুমি সেই ক্ষেত্ৰত কি কবা?। আচলতে এ অভিভাৱক সক কলে বাধা প্ৰয়োগ কৰাটো আচলতে এটা অ', কোনো ভুল নহয়, কাৰণ তেও, পঢ়া শুনাটো প্ৰত্যেক হেইয়তে প্ৰয়োজন মৌলিক শিক্ষা আচল, কিন্তু তেওঁলোকৰ প্ৰয়োজনীয় বা আ, ভাল লগা কামখিনি কৰিবলৈ দিয়াটো কিমান গুৰুত্বপূৰ্ণ বা অ', তেওঁলোকৰ জীৱনত কেনেধৰণে প্ৰভাৱিত
হয়, আমাৰ মানে, অভিভাসকল এনে কুৱা এটা মূধভাৱ আহি গৈছে যাতে, অকল বিহ-পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকল পাঠ্যক্ৰমৰ লগতে লাগি থাকি এটা ভাল ৰিজাল্ট পাবলে মানে, অভিভাৱসকলে আশা কৰি থাকে। সেইকাৰণে বাহিৰা কিতাপ পঢ়িবলৈ উম, মাক বাপেকে মানে অলপ, উম, কুন্ঠাবোধ কৰে।
হয়, হয়, এতিয়া তুমি এইটো ভাবা নে, যে অকল নম্বৰৰ পিছত দৌৰি থকা নিচিনা এখন আ, প্ৰতিযোগিত তাৰ নিচিনা হোৱা নাই নে তুম
অ', হয়, হয় আজিকালি নৱৰ পিছত হে ছে জ্ঞানৰ পৰিসৰটো কি হৈ আছে কোনো মানে হেৰি কৰা নাই।
হয়, হয়, হয়, গতিকে প্ৰকৃততে বাস্তৱ সত্যখিনি সেইখিনি আচলতে। গতিকে অ', মই অ', যথেষ্টখিনি আজি তোমাৰ পৰা জানিব পাৰিছোঁ কথাখিনি যে বা ময়ো মোৰ মনৰ ভাবখিনি আজি প প্ৰকাশ কৰিব পাৰিছোঁ, মোৰ যোনটো আ, অ', গ্ৰীষ্ম কালিন শিবিৰত আচলতে অ', ভাবিছো যে এই বস্তুখিনি সম্পূৰ্ণৰূপে উপস্থাপন কৰিব পাৰিম, সকলোকে বস্তু খিনি অৱগত কৰিব পাৰিম তুমি কেনে পালে শেষত মই তোমাৰ এটা ৰিভিউ ল'ব বিচাৰিছো তুমি আজি। কেনে পালে আলোচনা খিনি কথোপকথন খিনি।
হয় -হয় বহুত ভাল লাগিলে এনেকে আগলৈ যেন আলোচনা তেনেকে বহিব পাৰো আমি দুয়ো।
নিশ্চিত ৰূপে নিশ্চিত আৰু মই এটা কথা ভাবো যে এইসমূহ আচল। আচলতে আমাৰ মাজতে সীমাবদ্ধ নথাক কি সমাজলৈও যাতে এটা এটা এক প্ৰকাৰ বাৰ্তা যাতে যায়। সকলো যেন সজাগ বা হেৰি হয় সচেতন হওক বা অভিভাৱক সকললে আচলতে জাগ্ৰত শিশুসকলেও আচলতে বাহিৰা কিতাপ খিনি পঢ়াৰ কিমান ধৰণৰ সুবিধা বা। উপকাৰিতা গুণ থাকে সেইখিনি বিষয়ে জানক খেলা ধূলাৰ প্ৰতি কেনে ধৰণে আকৃষ্ট হবলে সেইখিনি বিষয়ে জনা হয়নে গতিকে আজিলৈ ৰাখিছো পুনৰ লগ পাম এটি নতুন বিষয়েৰে।
অ' হ বাৰু হ'ব অ অ 'থেংক ইউ